অ, হেল্লো', হেল্লো',
হেল্লো', শুনছা নাই?
অ, শুনিছো এতিয়া শুনিছো অ,
অ, কি কৰিছ?
এয়া এনেই কি কৰিম আৰু এনেই বহি আছো।
অ, ভাত পানী খালি?
খালো- খালো। তুমি খালা?
মই ভাতটো খালো খাই পেলাই
অ', খালো -খালো অ, আৱছটো তোমাৰ ক্লিয়াৰ হোৱা নাই। আৱাজতটো ক্লিয়াৰ হোৱা নাই। নেটৱৰ্ক নাই নেকি? হেল্ল', নেটৱৰ্ক নাই নেকি? হেল্ল।
হেল্ল।
অ' আহিছে আহিছে আহিছে।
অ' তাপা বাকি ক।
বাকীনো কি আৰু খেতি বাতি কেনেকুৱা চলি আছে?
খেতি বাতি এতিয়া আৰু ধৰি লোৱা এনেই ভালেই চলি আছিলে কিন্তু মানে সিদিনাখন গৈ মই কঠিয়াটো পাৰিলোগে, তাৰপিছত তিয়াই মেলি নি গোটেইটো পাৰিলো, পাৰি সিঁচি দিলো, সিঁচি দিয়াৰ পিছত একদম ব ষুণ আহিলে তো ধৰি ল' ডাঙৰকে বৰষুণ দিলে বৰষুণ দিয়াৰ পিছত মানে হেৰি হৈ গ'ল, এটো কি আছিলে অকনমান মানে বেয়া হ'ল আও, তাৰবাহিৰে তহঁতৰ কচোন খেতি বাতি কি নো কেনেকুৱা চলি আছে?
আমাৰো কি কবা আজি গৰু এটাই গোটেই কঠীয়া খিনি খাই পেলালে নহয়।
অ' তেনেকুৱা নেকি?
এতিয়া কি কৰিবা আৰু মই এতিয়া গৰুটো ধৰিব লাগিব।
অ' কাৰ গৰু আছিলে?
এই কাষৰ ঘৰৰ, পইচা পাতি দিয়া নাই এতিয়ালে।
অ'।
উম।
তাৰপা এনেই হেয়ি কলেজ চলেজ এডমিচন ললি নে?
এডমিছন মই ললো ললোঁ।
ক'ত ল'লি?
এইফালে পাহাৰলে ওপৰত।
অ' পাহাৰৰ ওপৰত ন', অ' কলেজখন শুনিছো বাৰু নামটো।
উম পাহাৰ ওপৰত।
অ'।
তাপিছত কোৰ চোৰ মাৰিছ নেকি? কো কোৰ চোৰ মাৰিছা নাই পথাৰত?
কোৰ চোৰ ৰ মানে এতিয়া কি হৈছে আমাৰ দেতাইতটো ৰাতিপুৱা ট্ৰেক্টৰ খন লৈ ওলাই গুচি যায়। তাতে এইকেইদিন মানে আমাৰ মা নোৱাৰে। মাৰ কাৰণে মোৰ কি হৈছে ৰাতিপুৱাটো শুৱা পা উঠিয়েই মই ভাতটো বনাও, বনাই মেলি তোৰ মই ভাতটো বনাই খাই বৈ যাবলে টাইমতটো নহয়গে আৰু মান নে।
উম।
এতিয়া তহঁতৰ ফালে কি এতিয়া বতৰ কেনেকুৱা চলি আছে?
আমাৰ আচতে বতৰ বৰ্তমান ঠিকেই কিন্তু কি কবা আমাৰ বতৰ ওচত চব ঠিকে আছে, কিন্তু মানে আজি আমাৰ মাটি এডৰ ৰোৱা কথা আছিলে। কঠীয়া অলপ তুলি থৈছিলো, ত গোটেই কঠিয়া খিনি কাষৰ ঘৰ ছাগলী এজনীয়ে খাই পেলালিহি, এইটো বোলা গৰুৱে চালে এইটোপোলা ছাগলীয়ে খালে, গোটেখন লোকচানে লোকচান।
তাকে লোকচানে আছে তাকো। এতিয়া বৰষুণজাক দিয়াৰ কাৰণে এতিয়া কাৰেণ্টটোও কাটি থবলৈ লৈছে। আজিকালি অ' গাঁৱ গাঁৱত মানে তেনেকুৱাই হয় মানে, টো এতিয়া ধৰি ল' এতিয়া বৰষূণ এজাক দিলে বা ব তাহ এজাক আহিলে, তাৰপিছত তোৰ তেওঁ কাৰেইনটো কাটি থ'ব। কাৰেইনটো কাটি থলে মানে এনেকুৱা সুবিধা নাই আৰু মানে পতককে আমি কিবা এটা কৰিব পৰা। তাতে আগৰ লখিয়াকে এতিয়া বিজুলীৰ মানে এতিয়া নতুন বিদ্যুৎ ব্যৱস্থাটো আহি যোৱা কাৰণে আ, মানুহেই নাই, হেয়ি পুৰা এইটো চাকি, তাকিটো ইউজ কৰিব আহ মানে ব্যৱহাৰ কৰিব বাদেই দিলে না।
উম।
সেইটো কাৰণে মানে এতিয়াটো কি হৈছে। আমাৰ ইয়াত চাকি তাকি ইউজ কৰা নহয়। ৰাতি মানে বহুত প্ৰব্লেম হৈ যায় মানে মানুহে এতিয়া অ', ৰাতিটো কাৰেণ টো, নাথাকে বৰষুণজাক দি দিয়াৰ কাৰণে বতাহ মাৰি দিলে দুদিন, তিনিদিনৰ কাৰেণ্ট নাথাকে মানুহৰ ফোন চাৰ্জৰ দিয়াৰ পৰা ধৰি মানে বহুত প্ৰব্লেম হৈ যায়, এতিয়া চহৰ অঞ্চলত সেইটো নাই। চহৰ অঞ্চলত তোৰ ধৰি ল' এতিয়া কাৰেণ্ট কিবা এটা বতাহ এজাক মাৰিলেওতো কাৰেণ্টটো মানে পুতককে আহি যাব তাত মানে পুৰা কাৰেণ্টৰ দৰকাৰে হৈ থাকে না, অকন উন্নত যায় উন্নত ঠাই হয়। সেইকনৰ মানে যিবোৰ দৰকাৰ হৈ থাকে সেইটোকাৰণে কাৰেণ্টো আহি যায়।
আমাৰ এতিয়া ইয়াত অখ এতিয়া যিমানখিনি গেছৰ দাম বাঢ়িছে। এতিয়া তাৰ তাৰ মই এতিয়া প্ৰকৃত উপায় এটা পাইছোঁ গোবৰ গেছ, মই এতিয়া ৰাতিপুৱা তোমাৰ মোৰ কাষতে ট্ৰেক্টৰ এখন আছে দাদাহঁতৰ, ট্ৰেক্টৰ খনলৈ মই গাঁৱত একপাক ঘূৰি দিওঁ মানে, ৰাতিপুৱা পৰা পাঁচটা মান বজাৰ পৰা। সকলোৰে ঘৰৰ পৰা মই গোবৰখিনি আনি তাৰপিছত মই গোবৰ গেছ প্ৰস্তুত কৰাত মই বৰ্তমান ব্যস্ত সেই গোবৰ সেই গোবৰ গেচা বৰ্তমান মোৰ ঘৰৰ সকলো খাদ্য বনোৱা সম খাদ্য বনোৱা যিমানখিনি সঁজুলি আছে, সকলোতে মই বৰ্তমান ব্যৱহাৰ কৰি উপকৃত হৈ আছোঁ।
অ' এইটো এটা ভাল ভাল বস্তু এতিয়া গোবৰ গেছ ব্যৱহাৰ কৰাতটো মানে এতিয়া তোৰ ধৰি লওঁ গেছ গেছৰ আজিকালি যিটো দাম আছে দামৰ লগতেতো এতিয়া দেশ দুখনৰ মাজত যুদ্ধ চলি থকা কাৰণেটো এতিয়া গেছেছটো মানে কমি আহিছে তাৰপাৰ চাপ্লাই টো সেইকাৰণে আমাৰ এতিয়া নিজৰ দেশখনতে এতিয়া গেছ পাবলৈ টান হৈ পৰিছে। সেইকাৰণে, এতিয়া মানে টোৰ
তেওঁ যিমান পাৰোঁ আম উম, উম, সেইটো কাৰণে আমি যিমান পাৰোঁ, আমি নিজৰ পইচা চেফ কৰি যি আমি যিটো অতি সোনকালতে আমি নিজৰ কম খৰচত আমি যিমানখিনি আমি গেছ উৎপাদন কৰিব পাৰোঁ। তাৰ ভিতৰত মই বেচ অপচন পালোঁ। মই গোবৰ গেছটো সেয়ে মই তোমাক মই চাজেচন দিব গৈছোঁ। আৰু যে তুমি যাতে গোবৰ গেছটো বনাই তুমি নিজে
মানে এইটো ব্যৱহাৰ কৰাটো ভাল মানে।
অ' হয়, হয়। আৰু তাত তোমাৰ প্ৰকৃতিৰ ওপৰতো তোমাৰ প্ৰভাৱ বহু যথেষ্ট সংখ্যক কম পাৰে যিহেতু এই বৰ্তমান প্ৰকৃতিৰ গছ গছনি যধে মধে ধ্বংস বহুত হৈছে। তাৰ বিপৰীতে তুমি যদি গেছ নলৈ যদি তুমি যি গছ গছনি কাটি পেলাই তুমি যি জুই ধৰা তাৰপৰা তোমাৰ প্ৰদূষণ সৃষ্টি হয়। তাৰপৰা তোমাৰ গছ গছনি কমি আহিল। এ তাৰ বিপৰীতে তুমি যি আমাৰ গৰুৰ যি মল আমি মল বুলি কওঁ বা গোবৰ বুলি কওঁ। এই গোবৰ গেছ তুমি যদি উম, সঠিক পৰিমাণে তুমি যদি ব্যৱহাৰ কৰিব জানা।
উম,
তোমাৰ বছৰ মিনিমাম লাখ টকা তোমাৰ আৰামচে তোমাৰ নিজৰ ফালৰ চেভ হৈ যাব। আৰু ইয়াৰ লগতে এয়া আমি চবফালে চাব লাগিব কাৰণ আমিছোঁ মধ্যবিত্ত পৰিয়ালৰ মানুহ গতিকে আমাৰ এখয়া মানুহে এটা, এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি থোৱাটো বহুত ইম্পৰটেণ্ট হয়।
হয়-হয় তুমি এতিয়া মোক কেনেকে হেৰিয়ত যেতিয়া তুমি ক'লা মোৰ ঠিক আছিলে, এই কি বস্তু দাম বঢ়া কথা কলা এতিয়া মানে গেছৰ ব্যৱহাৰৰ কথা এতিয়া গ'লো মোৰ তেতিয়া মানে মনত পৰিলে কথা এটা আজিকালি এতিয়া পেট্ৰল ডিজেলৰ দামটোঢ়ি গৈছে সেইটো ফলত এতিয়া মানুহৰ মানে এতিয়া বহুত দিগদাৰ চলি আছে আৰু সেইটো পেট্ৰল, ডিজেলটো মানুহে কমকে ব্যৱহাৰ কৰিব লাগে কাৰণ বায়ুত ইমান প্ৰদূষণ হৈছে পেট্ৰল ডিজেলৰ গাড়ী বোৰ চলোৱাৰ পিছত কল কাৰখানা এইবিলাকৰ ধৰা বিলাকে বায়ু যেনেকে প্ৰদূষণ কৰিছে। আমাৰ বায়ুত কাৰ্বন ডাই অক্সাইড টো বাঢ়ি গৈছে বা যোৱাৰ ফলত এতিয়া আমাৰ উত্তাপটো কেনেকুৱা বৃদ্ধি পাইছে উত্তাপ বৃদ্ধি পাইছে উত্তাপ বৃদ্ধি পোৱাৰ লগে-লগে তো ধৰি লও এতিয়া গোলকীয় উষ্ণতাটো বাঢ়ি গৈছে গোলকীয় উষ্ণতা বাঢ়ি যোৱাৰ লগে-লগে এতিয়া আমাৰ তো আমাৰ যোনকেইটা অ', আ স্তৰ থাকে। আমাৰ বায়ুত সেই স্তৰকেইটাৰে অওজন স্তৰটো যোনটো তাত কিছুমান ফুট সৃষ্টি হৈছে তাৰ পৰা যি এতিয়া দে দেখা গৈছে যে বহুত মাৰাত্মক বেমাৰ হবলৈ লৈছে আজিকালি যোনবোৰ নাম নাম ল'ব নোৱাৰি মানে ইমানেই মাৰাত্মক বেমাৰ সেইবিলাকৰ নাম ল'ব নোৱাৰি তেনেকুৱা বেমাৰৰ সৃষ্টি হৈছে সেইকাৰণে মানুহে অলপ মানে প্ৰদূষণটো পৰা ধৰি লও গছ গছনি তাবোৰ কম কৰি গছ গছনি ৰোৱটোত বেছি গুৰুত্ব দিব লাগে আৰু মানে ত ধৰি লও প্ৰদূষণটো কমাব কেনেদৰে কমাব পাৰি সেইটো বিষয়ে চিন্তা কৰিব লাগে
হয়, হয়
এতিয়া তোৰ উম ধৰি লও এতিয়া গছ গছনি কাটি দিয়ে ফলত এতিয়া আমাৰ ক এৰ দেখা গৈছে সিদিনা বাঘ ওলাইছে বুলি শুনিছো বাঘ ওলাইছে বাঘটোক ওলাইছে কিয় নিজৰ নিজৰ দুখৰ কাৰণে এতিয়া আমি উ পাহাৰৰ গছ গছনি কাটি নাই শেষ কৰি দিছো শেষ কৰি দিয়াৰ ফলত এতিয়া পাহাৰৰ পৰা জীৱ জন্তুৱে থাকিবলৈ ঠাই নাপায় আমাৰ এইফালে নামনি অঞ্চলে নামি আহি আহি ম মানুহক দিগদাৰ কৰিছে আমি যদি গছ গছনি কটাৰ ফলত যদি আমি কটাৰ বিপৰীতে তেয়া যদি আমি তাত গছ গছনি আৰু দুজোপা ৰুই আমি ধুনীয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিলোহেঁতেন আমাৰ নিজৰ অক্সিজেনো বৃদ্ধি পালেহেতেন তেতেন আৰু জীৱ জন্তুও অসুবিধা নহলেহেতেন এতিয়া আৰু মাটি ৰোৱা সময় আহিছে এতিয়া মাটি ৰোৱা সময়ত কি হৈছে এ ম ধানটো ৰোৱাৰ পিছত যেতিয়া অকণমান কুমলীয়া অৱস্থালৈ আহে সেইটো সময়ত হাতীবোৰ হাতী নামি আহে হাতী নামি আহি হাতীয়ে মানুহৰ ঘৰ ভঙাৰ লগতে আমাৰ এইফালে কেইজনমান মানুহৰ মৃত্যু ঘটাইছে তেনেকুৱা হৈছে এতিয়া
হয়, বাৰু অ যিহেতু পাহাৰ অঞ্চলত তোমাৰ গছ গছনি অতি কমি আহিছে যাৰ ফলত বনাঞ্চলত থকা জীৱ জন্তু বিলাক থাকিবলৈ তেওঁলোকে বাসস্থান নোপোৱা হৈছে, ইয়াৰ ফলত নামনি অঞ্চললৈ নামি আহি আহ এই কষ্ট দিছে বুলি আমি বৰ্তমানলৈকে আমাক শুনিবলৈ পাওঁ অ', ইয়াৰ ফলত ইয়াৰ ফলতো আহ মই বহুত জেগাত শুনিছোঁ, তেওঁলোকৰ কিছুমান অঞ্চলত তোমাৰ আৰু মৃত্যু পৰ্যন্ত হৈছে চাৰি পাঁচ জনলৈকে
অ'
ইয়াৰ ফলত অ' এই যদি আমাৰ ইয়াত বৰ্তমান বিদ্যুতৰ সমস্যা বহুত বেছি। আহ বিদ্যুতটো নাথাকিলে প্ৰায় বেছি সমস্যা হৈ যায় কাৰণ আমি এ ৰাতিৰ আন্ধাৰত আমি কৈ বস্তু ক'ত থাকে আমি যিহেতু আমি একোৱে গম নোপাও। অমাজ জন্তু আমি মাই বৌন নোৱাৰো এইবিল আৰু যিহেতু আমি পৰিৱেশৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিওঁ ইয়াৰ ফলত আমি মৰ পৰিৱেশৰ জীৱ জন্তু আমি ধ্বংস কৰাটোৰ বিপৰীতে আমি থাকো।
হয় হয় এতিয়া বিদ্যুতৰ কথা কলত মোৰ মনত পৰিছে সিদিখন আমাৰ মানে ঘৰৰ ওচৰৰ লগৰ এটাৰ মানে তোৰ কি হ'ল সিহঁতৰ মানে পাহাৰত বাগা ন এখন আছে। বাগান খনত এ বি হাতী বা এইবিলাক জীৱ জন্তুৱে নষ্ট নকৰিবৰ কাৰণে সেত তি বিদ্যুতৰ ব্যৱস্থা কৰি থৈছে। বিদ্যুতৰ ব্যৱস্থা কৰি থোৱাৰ ফলত সেইদিনাখন এজাক বতাহ আহিলে বতাহৰ ফলত তাত তোৰ মানে ছিগি গ'ল ৱাৰডাল ৱাৰডাল ছিগি যোৱাৰ পিছত মাটিত পৰি আছে মাত উ উ বিদ্যুত চলি আছে বিদ্যুত চলি থকাৰ কাৰণে গম নাপালে যে তাত বিদ্যুত আহি আছে বুলি মানুহজনে নেদেখাতে গ পেলাই গচকি দিলে মানুহজনৰ জেগাত ঠিতাত মৃত্যু হ'ল। এতিয়া মানে নি হেৰিবোৰ তেনেকুৱা হৈছে এতিয়া বতৰৰ পৰিস্থিতি যেনেকুৱা হৈছে এতিয়াতো বায়ু বায়ুে যেনেকুৱা নষ্ট কৰিছে।
ইয়াৰ পৰা আমি এটাই সেই আমি এটা উদাহৰণসহ আমি শিকিবলৈ পাওঁ আনলৈ জাল পেলাও তে সেই জালত নিজেই ফচি মৰা বুলি এট টা এনেকে ফকৰা যোজনা আছে যিহেতু মই সঠিককে ক'ব পৰা নাই। অ হয় হয় হয় হয় মক কত অকমান খেলি মেলি হ'ব পাৰে কিন্তু এই এ যিসকল আমাৰ আজো ককা বা পুৰণি আমাৰ বৰ দেউতাসকলে যিখিনি কথা কৈ থৈ গৈছিল এ আজিৰ দিনত মই এতিয়া প্ৰকৃতিৰ লগত যিমানখিনি খাপ খোৱা বতৰ খেতি পথাৰৰ পৰা ধৰি বিভিন্ন আহ ৰোগৰ পৰা ধৰি মই যি মান খিনি কথা শুনিছো প্ৰত্যেক বিলাক আমাৰ আজো ককা বৰ দেউতা সকলৰ পৰা আমি এই বিষ এইবোৰ ভৱিষ্যতলৈ হবলৈ থ কিছুমান আমি এ আগতীয়াকৈ আমি ভৱিষ্যতবাণী আমি শুনিবলৈ পাইছিলো। আৰু সেই ভৱিষ্যত বা সেই ভৱিষ্যতবাণী এতিয়া স সফল হৈ পৰিছে আমি জ ল পট পটকৈ আমাৰ চকুৰ আগত আমি দেখিবলৈ পাইছো।
হ এতিয়ান হা হাতী বা কিবা জীৱ জন্তু জ জেগাকণ যদি আমি নষ্ট কৰি তাত যদি আমি গছ গছনি নৰুই অ গছ গছনিক